হেল্ল' অ, খবৰ কেনেকুৱা। ভালে বাৰু কোৱা। এ ভালে।
ভাত খালা।
ভাত নাই খোৱা। চাহ এ অলপ খালু।
অ', কিমান সময়ত হ'ব ভাত?
ভাতটো হ'ব আৰু লাহে ধিৰে।
আম‌ও বনাই হৈছে আও খাম আৰু।
অ। কাইলে হেৰিলে যাওঁ, গুৱা হেল্ল,
হেল্ল,
কাইলৈ বোলো গুৱাহাটীলৈ যাওঁ এপাক।
হ। কি কামত?
কি অ, পৰোৱা কাম এটা আছে বাৰু দে।
অ', মই যাম নেকি ভাবি আছো মই যাম বুলি।
অ, অ। একেলগে যাওঁ কাইলে।
অ, ঠিকে আছে একেলগে যাম।
অ', কেইটা -ব-কে নাজানো।
অ', ওলালে
ৰাতিপুৱা জানে পি, আঠতা সোনকাল হব ন
সোনকালে হ'ব নেকি?
উম, অ', দে দহটা মানত।
অ দহটা মানত গ'লে ভাল হ'ব।
অ'। বাকী হৈছে নে নাই ভাত চাত?
কোনে কোনে মাতি আছে তোমাক?
এয়া ঘৰৰ মানুহ।
অ-অ।
ভাত চাত হ'ল নাই?
ভাত চাত হোৱা নাই হ'ব আৰু।
চাহ খালা চাহ।
চাহটো খালো, ৰুটি আছিলে ৰুটি দি খালো চাহ।
অ', অ'। হ'ব বাৰে খাম আৰু।
সেইকাৰে যাম আৰু ন?
অঁ
আৰু লগৰ কেইজন, লগৰ কেইজনে ফোন কৰিছে নে নাই?
হেল্ল'।
হেল্ল',
অ', যাব বোলে।
লগকেইজন যাব নেকি সুধিবা?
অ', যা-যাম বুলি কৈছে সিহঁতে।
অ', তেতিয়াহলে একেলগে যাম ভালেই হ'ব।
অ'
ট্ৰেভেলাৰ খন, ট্ৰেভেলাৰখনতে যাব পাৰিম নেকি? ট্ৰেভেলাৰ খনত গ'লে ভাল হ'ব।
ট্ৰেভেলাৰত না-নাযাওঁ নেকি?
কি বাছত যাবা?
বা বাছ যোওঁ, নহলে এইব খান মাতো নেকি?
এ, এৰপ্লেনখন মাতিলেও হ'ব। সেইখনত গ'লে ভালে হ'ব।
অ'। চাই লওঁ।
সেইখন সেইখনতে ভাল হ'ব। এখনত হবহে আমাৰ কেইটাৰলে।।
বলিৰ' এখন কিনিবলৈ যাওঁ বুলি, ভাবিছিলোঁ।
বলেৰ'?
বলেৰ'। কিনিলে ভালেই হ'ব। মিঠাই খোৱাবা আকৌ বলেৰ' কিনিলে।
নে বেগ কিনিবা?
বেলেগ স্ক'ডা, স্ক'ডা এখন কিনিব লাগিব।
ইস্কুটাৰ?
সেইখনে ভাল হ'ব। অ' সেই খনে ভাল হ'ব।
অ স্কুটাৰখন ভাল হ'ব
হা।
এখন ভাল হ'ব ন?
গৈয়ো, গৈয়ো ভাল লাগিব?
অ' বহি ভাল লাগিব, সেইখন অ', যাম।
অ'।
অ', ভালেই হ'ব দে।
মজা লাগিব এইখনত গৈ।
উম। কিন্তু এ
অ', গুৱাহাটী গ'লে ভালে হ'ব দিয়া চিৰিয়াখানা চাই আহিব পাৰিম।
এই হেৰিও আছেতো, এই জুবিন ক্ষেত্ৰৰ পৰাও এপাক
অ', জুবিন ক্ষেত্ৰত যাম আৰু ইপিনে, তোমাৰ বৰদোৱা যাম। মানে কাইলে, প্লেনটো বনাই থৈছো যাম আৰু ঘূৰি হ'ব।
অ', অ'। মানে কাইলৈ নগাঁও ফালেও সোমাই আহিম এপাক।
অ', লগৰকেইজনকো কৈ দিবা যে আমি আমুকে আমুকে যাম। লগৰ কেইজনকো জনাই দিয়া ফোন কৰি। হেল্ল'! হেল্ল'! নেট